জনি এয়া শুই আছো তুমি?
মই এ গা পা ধুই আজৰি হৈ আহিছোঁ।
টিউচনৰ পৰা আহিলা নেকি?
আহিলো-আহিলো টিউচন আজি সোনকাল আজি সাতটাত আহিছো হেৰি টিউচনটো দুটামান মানে অফ হৈ গ'ল হেৰি আছে আ
অ, কি সে এইটো কি কেইটা কৰিলা?
আজি পিছবেলা কৰিলো দুটা আগবেলা কৰিলো দুটা। এইটো চবে গৰমৰ বন্ধ গৈছে অ।
নতুন চবৰে অকমান বন্ধ লবলৈ মন যায়তো কিমাননো অকল ফচি থাকিব পঢ়াতে।
এ চবে ফুৰিব যাব মাহঁতৰ লগত সেইটো কাৰণে। দুখ লাগে মোৰহে মানে গাল মই ভাবি ধৰণৰ জুলাই আগষ্ট মাহত পে'মেণ্ট পাম বুলি এতিয়া বন্ধ হৈ গ'লে পেমেণ্টো নাপাওঁ যে।
অ, সেইটো হয় বাৰু মানে তোমাৰো চলিবলৈ দিগদাৰ হৈ যায় সেদিনক
অ, মই সেইটো কাৰণে নকৰিলেহ বেয়াহে পাওঁ মই কৰিলেহে ভাল পাওঁ।
উম।
কিন্তু উপায়ো নাই সিহঁতো সিহঁতকো ফ্ৰী লাগে।
উপায় নাই চবকে ফ্ৰী লাগে আৰু কাৰণ এই মাহটোহে বন্ধ পায় ন?
উম তাকো আজি কিছুমানৰ এক্সাম এটা হৈছেহে।
আজি হে এদাই হৈছে?
উম এই প্ৰাইভেট স্কুল খিনি।
উ সেইটোৱে প্ৰাইভেটত পঢ়াটো বহুতে আজৰিয় নাপায়। অ মৰ ককা
হেৰি এতিয়া কাৰ ঘৰত আছা?
এতিয়া আমি হেৰি জেঠাই ল'ৰা ঘৰত আছো।
অঁ কোন কোন আছে?
বা মই আৰু দুজনী আৰু তিনজনী পাঁচজনী।
বা আলহী মানে ঢেৰ?
আ্লহী ঢেৰ ইয়াত ঢেৰথাকে অভগন। আমাৰ এই তাৰপা তা পা যিমান মানে গুৱাহাটীলৈ আলহী আহে
অ' আমি‌ কাটাদিতো।
হা'। এ চাহ তাহ দিব নালাগে মই গৈ আছো ৰ'ব।
অ‌' তাকে তাকে আমি আ খেতি উঠিব তাৰ পিছতে আহি খেতিত নামিবা তাৰ পাছত খেতি উঠিব, তাৰপিছত আহিবা
উম ত
তাৰ পাছত আজি চাৰ্ভাৰটো ভাল হ'ল।
আজ কি?
ভাল হৈছে বোলো এতিয়া ফোন গৈছে নহয়।
অ', অ' ভাল হৈছ অ'।
তাপিছত ভাত বনাইছে নে কি?
ভাত নাই বনোৱা, সেই বজাৰ কৰিবলৈ গৈছিলে তাৰপা আহি পোৱাহিয়ে নাই।
অঔ ভাত বনোৱা খোৱা দেৰি হ'ব।
উম খোৱা দেৰি হ'ব, এই হেৰিলে গৈছিলো বজাৰলে আমি ত মন্দিৰলৈ কাইলৈহে যাম।
অ' কাইলে যাবা, তাৰপিছত কাইলে সেই ট্ৰেইনত আহিবা নে বাছত?
অ' কাইলে ৰাতি হেৰি ট্ৰেনত যাম।
অ' তুমি বাহিৰলৈ ওলাই আহাচোন অকন।
অ', অ'।
তাৰপাছত মাটি আৰু কিমান আছে ৰুবলৈ?
মাটি হেৰি এইটো কি আৰু আমাৰ চাৰি বিঘা মান আছে বেছি নাই।
উম, পুতেৰে খুৱ লাগিছে চাগে? সৰু ভাইটি বোলো খুব লাগিছে চাগে?
নকবা আৰু ঘৰলে আহিবলৈ টাইমে নাই তাৰ পথাৰতে দিনটো। এই হেৰি নিচিনা হৈছে আৰু আমাৰ চেতা দামা যে। বলোৰাম পথাৰে জীৱন চব ম মই আণ্ডাছ কৰি থাকোঁতে সিও অকণমান তেনেকুৱা আ গ'ম পোৱা নে? পথাৰৰ পৰা আহিবলৈ মন নকৰে বা কেলেই নোজানো আৰু।
ভাগৰ নালাগে নে তাৰ?
এ ভাগৰ বোলা বস্তু নাই, খালি ৰাতি যেনিবা শোৱাৰ লগে লগে ক'ব নোৱাৰ। সেইটোয়ে মানে দিনৰ ভাগ গৰটো সি ভাগৰ বুলি নাভাবে যে। ৰাতি ৰাতি শুই দিয়াৰ লগে লগে তোমাৰ তাক, যদি ভাত নোখোৱাকে কেনেবাকে শুলে তোমাৰ তাক উঠাই মানে ভাত খোৱাবলৈ তোমাৰ ধৈৰ্য নাই।
উম। তাকেতো, মই তাৰ কথা শুনি শুনি মানে তালৈ মৰম লাগি লাগি গৈ আছে। সি যে ইমান মানে খেতিত ল সহায় কৰে আৰুনো এই এতিয়া ডাঙৰ ডাঙৰ আমাৰ লগৰ ল'ৰাবোৰে চাবাচোন কোনটোৱেনো খেতিব সহায় কৰেগে।
উম হুম নকৰে।
হয়।
হ'লেও কিছুমানে কিছুমানে কৰে আৰু যাৰ ঘৰত ধৰ খেতিৰ হেৰিতো আছে।
এ তথাপিতো আজিকালি ল'ৰাই ক'ত কৰে হেই। মানে ক'ৰবাত ওৱান ৰ্পাচেণ্ট টু ৰ্পাচেণ্ট মান কৰে, কিন্তু মেক্সিমামে নকৰেই।
এ মানে এতিয়া ক'ব নোৱাৰি নহয়, গ'ম পোৱা নাই এইটো বয়সতোই কয় যে তুমি ডাঙৰ হ'লে যে সি কৰিবই সেইটো ক'ব নোৱাৰি।
দখয়ি এইটো বয়সতে যে সি যে বুজি যে পাইছে সহায় কৰিবলৈ। আৰু ফূুৰ্তিতে সি যেনিবা ধেমালি বুলিয়ে ভাবিছে তথাপিতো ইমান খিনি কষ্ট কৰিছে নহয়।
মানে সেটো ডাঙৰ হ'লে মানে ধৰক বুজি পোৱাৰ পিছত যে কিছুমানৰ এই পথাৰলৈ নাযাও আমুকহে তামুকহে চেহেৰা বেয়া হ'ব, তেনেকুৱা নহয় জানো।
উম, উম এ কিন্তু তাৰ নহয় চাবা। কাৰণ সি মানে এতিয়াই ইমান ভাল পায় পথাৰ খনক, তাৰ পাছ আৰু তোমালোকেও যোৱা দেখ ক বুলিব বা হ'ত ইমান ডাঙৰ হ'ল তথাপিতো পথাৰলৈ আহে বুলি ভাব ভ নো ভাবিব ন সি তেতিয়া পাৰিব। প্ৰথতে
ৰাতিপুৱা একদম মই একদম কৈ থওঁ মোক সাতটা বজা আগ গত যদি কোনোবাই জগাৱ নহয় মই একদম চাবি আকৌ। সাতটা সাতটা বাজিলে আৰু গ'ম পাৱ নে।
ৰ
একদম চঞৰ আৰম্ভ হৈ যাব।
হয় তেনে আকৌ তুমি সাতট লৈকেহে দিছা সময়।
অ, অ' সেইটোৱে আৰু, তাৰপৰা মাহঁতে কি কৰিছে?
এ মায়ে মইয়ে দুইজনী ফেনৰ হাৱা লৈ লৈ শুই আছো।
মাৰ ভাল হৈছে নহয়?
মা ভাল হৈছে এতিয়া দেউতাহে পৰিছে আকৌ।
আকৌ দেউতা কি হ'ল তোমালোকৰ?
উ এই তেতিয়াৰ পৰা যে সেই তেজবমি যে হৈছিল, তেতিয়াৰপা মানুহটো দুৰ্বল হৈ গ'ল আকৌ। খাবলৈ ববলৈ মন নকৰা পেটটো বিষ।
তাকে সেই বেমাৰটো হোৱাৰ পৰা খোৱা বোৱা ক'ম কৰিছে নে কি কয়।
অ' খাবলে মন নকৰে পেটৰ বিষ গাতো বেয়া লাগিছে বেয়া লাগিছে কৰি থাকে। এইকেইদিন তাকে ট্ৰিটমেন্ট কৰিব লাগে তাকে চাই আছো। ক'ত কেনেকে কৰিলে ভাল হয়।
বতৰটো বহুত বেয়া হৈ আছেনে তোমালোকৰ সেইফালে?
আমাৰ ফালে ইমান বেয়া নহয় বতৰ ৰাতিপুৱা আগবেলা বৰষুণ দিছিলে, পিছবেলা আক ৰ'দ।
নহয় আমাৰ এইফালেটো দিনটো পোৰা ৰ'দ আমি সেই বজাৰলে যে গৈছিলো। ৰ'দ ৰ'দৰ কোবত মানে আমি বজাৰ কৰিব পৰা নাই গম পোৱা নাই। আধা এতিয়া পুৰা বৰষুণ মালে কাপোৰ কাপোৰ এযোৰ মালে কাপোৰ এযোৰ আনিম বুলি ভাবিছিলো, ভাইটিলে কাপোৰ এযোৰ মানে মালে কাপোৰ এযোৰ চাইছিলো ইয়াত বহুত দাম হে কৈছে অ।
কি কি কাপোৰ?
এ ইনেই কটনৰ কাপোৰ নিচিনা।
অ অ অ কিমান কৈছে?
পছন্দ হৈছিলে বাও। বাৰশ কৈছে খালী সেইবোৰ বাৰশ টকীয়া কাপোৰ নহয় মানে।
অ বহুত দাম কৈছে দেখোন তাতকে তিনিশ টকীয়া কাপোৰ আনি পিন্ধাই ভাল।
এ তিনিশ টকীয়াও নহয় আও মানে ছশ টকীয়া মানৰ যে কটনৰ কাপোৰ পায়।
অ অ।
সেই তেনেকুৱা কাপোৰবোৰ তাত বাৰশ কৈছে তেনেকুৱা।
এ সেইয়া ঠাই ভেদে বেলেগ বেলেগ। কিন্তু আমাৰ কাপোৰবোৰ কম পাইছা নে?
কোনবোৰ আমাৰ কাপোৰবিলাক?
অ।
আমাৰ কাপোৰ মানে কমেই ইয়াতটো কম বুলি জানা কিন্তু মানে যোনবোৰ পঞ্চাশ পঞ্চাশ টকাটো কিছুমান পায়। যোনবোৰ পঞ্চাশ টকা, এশ টকা সেইবোৰ আকৌ আমাৰ চকুত নেলাগে নহয়।
আৰু কোৱালিটি ভাল নহয় চাগে?
এশ টকাত পাই আছে দেই, আমি কিন্তু সেইটো সময়ত লৰা-লৰি হ'ল কাৰণে মানে কথাটো গুৰুত্ব নিদিলো। এ মোৰ লগৰ ছোৱালীজনী যে তাই এশ টকা অ এশ টকা নহয় তিনিশ টকাত তিনিটা আনিছে একেই ডিজাইনৰ।
অ।
তাৰপা কুৰ্তি আনিছো এটা এটা, ফ্ৰগ এটা আনিছো, চে
চেন্দেল এযোৰ আনিছো হ'ব কাইলে পিন্ধিম চাগে পাবাই কাইলে কামাখ্যালে বাও চাদৰ-মেখেলা পিন্ধি যাম।
চাদৰ-মেখেলা নিপিন্ধিলেও হয়।
এ ইমান দূৰৰ পৰা আহিছো পিন্ধিম বুলি আকনো কেলে নিপিন্ধিম বাও।
উৱ দেহি পিন্ধিবা পিন্ধিবা। হ'ব তুমি গোটেই কেইটা বস্তু ধুনীয়াকে মেলি পেলাই মোলে ফটো এটা দিবা।
ঠিক আছে।
আক আক এতিয়া কেইজনীমান বজাৰ কৰিবলে গৈছে তাত বজাৰ কৰি নহ'ল।
আও। তুমি কি ৰেষ্ট লৈছা?
মই এতিয়া ৰেষ্ট লৈছো আহি পাইছোহি হে এতিয়া আকৌ বজাৰলে ওলালেই।
এ, হয়তো আকৌ কাইলৈ আহিবই ইমান দূৰ গৈছে।
উম, সেইটোও হয়।
এইগদিন সেই
মোৰ আকৌ প্ৰথম কথাটো মানে পইচা নাইকিয়া হ'ল।
অ,
এ, তাই পৰা পাচশ এটা ধৰলে
উ, হ'ব হ'ব, পাই যাবা তুমি। অক, সময় দিলেই হ'ল। তাকে সেই কালি, আজি ৰাতিপুৱা পাই চাগে ন?
আজি ৰাতিপুৱা আঠটা মানত পাইছোঁহি, তাৰপৰা মানে আজি আমি মন্দিৰ যোৱাৰ কথা আছিলে।
অ,
তাৰ মানে কি হ'ল, কালি মই খাই আহিব নোৱাৰিলো, ভাত তাপা সেইটো কাৰণে মানে ময়ে, নহয় ধৰ অহা সময়ততো চবৰে হেৰি হয় যে। খাব নোৱাৰে তাপা সেইটো কাৰণে নোখোৱাকে কাৰণে চব দুৰ্বল হ'ল।
অ,
আৰু তালে তো গ'লে আমি নোখোৱাকে যাম বুলি ভাবিছো মানে।
অ,
অ, সেইটো কাৰণে নোখোৱাকে আকৌ ইমান টোপনি খতি কৰে আকৌ নোখোৱাকে তাৰপ পৰা গৈ অহালে মানে আমি লেবেজান হৈ যাম চ'ব।
অ, অ, হয় বাৰু।
কাইলে যাম, আজি শুই পেনি।
ঠিকে আছে, আজি সেই ভাগৰ মাৰিবলৈ পলা নাই।
পালো পালো। আমি পাই পিনি, সেই বজাৰলে দুটামানহে ওলাই গৈছো।
অ, অকন ৰেচ ল'লা, কোমল, কোমল কিবা এটা বস্তু লৈ আহিবা দেই কোমল কোমল বস্তু লাগে, মানে মিঠা
অ, কোমল-কোমল আমাৰ তাতে পাম।
আহ অ, তাৰ পৰাহে লাগিব তাৰ পৰাহে লাগিব, ইয়াৰ পৰা নহয়
যাব নহয়
এ, গেলা গেলা ঘামে
জোৰণী বুলি খাম আকৌ, মাহাত মাহঁতে ভাবে দে, মই এজনী কি ছোৱালী পালো, জানো সদায় ওলাই যাও একো এটা নানো।
আনিবা আকৌ কিবা এটা।
এ, মই পাহৰি- পাহৰি থাকো আকৌ আনিবলৈ।
মানে বেছি নানিলেও তোমালোক তিনটালৈ
মামা ঘৰলৈ গৈছা আজি। আজি মামা ঘৰলে গৈছো কুকিচ‌ এপিচ লগৈ কৈছো আইতাই কৈছে এই নাৰায়নপুৰত মিঠাই নাপ পালি, নেকি? বুলি কৈছে। তাৰ পিছত ঘৰলৈ আহিছো মায়ে কৈছে তই ইমান দূৰ গলি সেই, একো এটা নানিলি।
মই কেতিয়াবা আকৌ মনত পৰে নহয়, বাই আমাৰ মায়ে, সেই মাংস-চাংস নাখাই যে।
অ।
মায়ে আও তেতিয়া কয় আও মই মাংস-চাংস নানো অ নাখাওয়ে মোলে হেৰিয়েকে আনিবি মিঠাই তাৰপা মই সেই অ মই সেই কলেজৰ পা যাওঁতে মনত পৰিলে আমাৰ গাঁৱৰে এই দোকান এখন আছে নহয় জৰাবাৰী তাৰপা লৈ লৈ যাওগে।
অ অ। হেৰি মোৰ এই কেতিয়াবা মনত পৰিলে আনো মই সদায় মানে কি জানা নাই এ এটা, দুটা মিঠাই কিনিবলে গৈ হোটেলত ৰখি বৰ বেয়া পাওঁ।
অ সেইটো হয় বাৰু আমাৰ মায়ে আকৌ এদিন কি কৈছে হেৰি মই যেতিয়া পৰাই মাংস খাবলে এৰিলো তহঁতি আজিকালি মানে সপ্তা সপ্তাহত চাৰিদিন, পাঁচদিন তহঁতৰ তেনেকে মাংস থাকে।
আমাৰ
অ।
হেৰি মিঠাইটো হ'লে আৰু একো একো নালাগে আৰু বিয়া ঘৰটো মিঠাই বাতিটো থাকিলেহে খাই শান্তি পায়। মিঠাই নিদিলে সেইখন বিয়া আহি ক'বহি আজি একো ভাল নোখোৱালে এনেকে কৈহি।
অ তেনেকুৱা নি? তোমাৰ তোমালোকৰ মা চাগে কিমান দিন বিয়া খাবলে যাব পৰা নাই।
এই বিয়া-চিয়া বাদ দিয়া হেৰি যে বিয়াটো দূৰয়ে কথা আমাৰ পধূলিলেকে ওলাই পোৱা নাই, এই নতুন ঘৰলে অহাৰ পিছতো পধূলিলে ওলাই পোৱা নাই।
এ অকমান খোজ কাঢ়িবলে দিবা আকৌ।
এ দিবলে মানে মই যিটো সময়ত খোজ কাঢ়িব লাগে সৌটো সময়ত মই ঘৰত নাথাকোৱেই। এতিয়া ভৰদুপৰিয়াত নো কেনেকে খোজ কাঢ়িব আবেলি মোৰ ক্লাছলে
নহয় একো একো নহয় তুমি যোনদিনা মানে ধৰ বতৰটো অকমান হেৰি ভাল হৈ থাকে ধৰ ৰ'দো ইমান নিদিয়ে
অ।
অকমান ধৰি ধৰি পধূলিলে লৈ আনিবাচোন কাৰণ মানুজনী যথৰ হৈ যাবগে নহয়।
এ খোজ কাঢ়িবলে মন নকৰে আমাৰ এলেহুৱা এইগৰাকী।
উম।